হেল্লো হেল্লো।
হেল্লো।
অ, কি কৰি আছে আপুনি এতিয়া?
আছো মই এতিয়া এনেই আছো। মই এনেই আছো।
অ এনেই আছে ন। ক কৰবাত আছে নেকি? কিবা কাম কৰি আছে নেকি আপুনি?
নাই কাম কৰা নাই।
অ আপুনি হস্পিতালত আছে?
অ, এতিয়া হস্পিতালত আছে ডিব্ৰুগড়ত।
অ আচ্ছা হস্পিতালত আছে, কিবা হস্পিতালত কিবা কৰে নেকি আপুনি?
নকৰো অ মোৰ এটা পেচেন আছে।
অঁ আচ্ছা আচ্ছা, পেছেন আছে। অ, তোমাৰ কাম বোৰ কেনেকুৱা চলি আছে ভালে?
আছে আৰু কিবাকে।
অ, অ।
আজিকালি মানে কম্পিটিচন ত মানুহটো।
অ, কম্পিটিচন হয় হয়। অ মই অলপ গুৱাহাটী আহিলো আজি অলপ। ফুৰিব কাৰণে, ম
আহিব লাগে আহিব লাগে।
অ, ফুৰিবৰ কাৰণে বুলি নহয়। ধৰা মোৰ এনেই অলপ কিবা এটা কাম আছিল মানে মোৰ গাড়ী ভাল কৰিলো। তোমাৰ গুৱাহাটীৰ উৰনসেতু বোৰ আজিকালি ধুনীয়া হৈছে। সেইবোৰ চাই ভাল লাগিছে আজি। উৰ উৰ উৰ -
ধুনীয়া হৈছে।
হয় হয় হয়, আৰু উ উৰণসেতু বোৰ যি আছে - এইয়াতে এখন চান্দমাৰিখন আছে আপোনাৰ ভৰলো পৰ আছে। এইয়াৰ ভৰলো উৰণসেতু খনৰ নাম জানে নাই দীনেশ শৰ্মা গোস্বামী।
অ, ' আৰু এইটো তোমাৰ - এইটো চান্দমাৰি হৈ আপোনাৰ হেৰিপাই বামুণী মৈদাম সেইখনৰ - নাম হ'ল পিঠু, পিঠু আছিল আগৰ মানে ৰজা। তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। সেইটোৱে ভাল কাম কৰিছে ৰজা মহাৰাজ বিলাকৰ নামবিলাক যে তাত- বল এখন স্থাপন কৰি যে ডাঙৰ কথা। ভাল লাগিছে ভাবিলে ভাল আৰু গম নেপাওঁ বিদ্যুত সেই- কিছু হৰ চ ব ন তেতিয়া মানে আমাক লগ- চব চিনাকি কৰি দি আছে
অঁ মানে তোমাৰ দিনেশ ভৰলো যোনখন বনাইছে উৰণ সেতু, ওৱান বা- ওৱান ৱে মানে এটা ৰাস্তাৰে- আপোনাৰ সেইখন দীনেশ শৰ্মা গোস্বামী সেইজন কোন মানুহ।
কথাটো মই ভালকে নাজনো।
অ' এ এজন ব্যক্তি আৰু এজন ব্যক্তি আৰু ভাল ব্যক্তি আৰু- ধৰক-
নাম নাম কি ক'লে তেওঁ-
দিনেশ শৰ্মা গোস্বামী।
শৰ্মা দি সুন্দৰ নামটো তেওঁ এনে ভাল তেওঁ কি কাম কৰিছিল মানে তেওঁ-
এ বিষ, আহ মই কৈ আছোঁ। এই আপোনাৰ আৰু আৰু এখন বনাইছে ন, নতুন যেনেকুৱা আপোনাৰ কুমাৰ ভাস্কৰ বৰ্মন-
অ'-
অ' সেইখনো আপোনাৰ বিশেষ সেইখন আপোনাৰ ডাইৰেক্টলি - কলৈ লৈ যায় আমাৰ ফেঞ্চি বজাৰৰ পৰা আপোনাৰ- হেল্ল'
হেল্লো শুনি আছোঁ।
হয়- গম পাইছে ন কি কি কব ওলাইছোঁ মই।
মানে সেই দীনেশ গোস্বামী ফ্লাই অভাৰখন- সেইখন আছে এইখন আপোনাৰ অ' নাইটি নাইন কৰৰে দি মানে বনাইছে হেল্লে-
হয় হয় হয় আপোনাৰ আপোনাৰ বাবে গ্ৰাউণ্ডত অলপ- অলপ চাউণ্ড হৈছে অলপমান, অঁ অলপমান অলপমান দূৰত আহিব মানে-
এ ফেন চলি আছে তোৰ সেইকাৰণে। এচ কুমাৰ দিনেশ গক- গোস্বামীৰ মানে- জন্ম কিন্তু অসমতে হৈছিল নে কত, তেওঁ জন্ম পাইছিল- সাতাইশ মে ঊনৈছশ পয়ত্ৰিশ চনত দেশ স্বাধীন- নোৱাৰ আগতে তেওঁ জন্ম পাইছে
হয় হয় যোনখন মই কৈ আছো কুমাৰ ভাস্কৰ বৰ্মন সেতু এন ডেট ছিক্স লেন ছিক্স লেন ওৱান পইণ্ট টুৱেণ্টি ফৰ কিলোমিটাৰ এইখনত এইখন ব্ৰিজ অভাৰ দা এটা ব্ৰহ্মপত ৰিভাৰ ইন আছাম। নৰ্থ গুৱাহাটীৰ পৰা আপোনাৰ ফেঞ্চি লৈ ইয়াৰ যোগা যুগ কৰা হৈছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোডীয়ে ফেব্ৰুৱাৰীত আহ চৈধ্য় তাৰিখে মানে এখন উদ্বোধন কৰা হৈছে।
আহ, সাত-সাত-সাতৰ পৰা দহ মিনিটৰ ভিতৰত আপোনাৰ নৰ্থ গুৱাহাটী পোৱা যায়।
অ', জানি শুনি ভাল লাগিল, আপুনি ক'লে।
অ'।
মানে পোৱা নাছিলো, অ, মানে ষ্টাডি কৰা নাছিলো এইটোৰ ওপৰত। আপুনি ক'লে ভাল লাগিল, আৰু যোনটো দীনেশ, যাৰ নাম কৈছে দীনেশ গোস্বামী, তেওঁতো অ মি মিনিষ্টাৰী, মিনিষ্টাৰী ল' আছিল তেওঁ।
অ।
ল' পঢ়িছিল!
ল' পঢ়িছিল। ভাল, ভাল।
আৰু তেওঁ, তেওঁ অসম গণ পৰিষদৰো মানে তেওঁ মানে সদস্য আছিল।
অ, অ। ভাল, ভাল। আপুনি ক'ৰ কৰ'বাত, এনে কৰ'ৰবাত দূৰ জোগাত যাই পাইছেনে নাই! আপোনাৰ ক'ৰবাত আপোনাৰ, ভাল-ভাল লাগে ন! আপুনাৰ হেৰি কৰে যাত্ৰা কৰি কিনে।
যাত্ৰা কৰি খুব ভাল লাগে। আপোনাৰ ধৰক, তেনেকুৱা আহ চাব লগগীয়া জেগা আছে, জগন্নাথ আছে, জগন্নাথৰ মেইন এইটো কি আছে, আমাৰ ইয়াতে যেনে কামাখ্যা মন্দিৰ আছে। মই কামাখ্যা মন্দিৰ এটা বেচ ৰহস্যমূলক কথা আছে ইয়াতে।
আমাৰ ইয়াতে জুন মাহত অ, অম্বুমাচি মেলা হয়।
গম পাই!
অ, গম পাই, গম মই এইবাৰ চোৱা নহ'ল বাৰু! অ', এনে যোৱাবাৰ চাইছিলো, ইমান ভক্ত আহে, বি দেশ-বিদেশৰ পৰাই কামাখ্যা মাক দৰ্শন কৰিব আহে। মেইন আৰু মেইন কাৰণ মেইন কাৰণটো হ'ল দেৱী কামাখ্যা মাৰ বহুত মানে অ, শক্তি আছে, আলৌকিক শক্তি আৰু কামাখ্যা মা, কামাখ্যা মন্দিৰত মানুহে আহ, মানে আমাৰ এটা কলা যাদু বুলি যে কয় কলা যাদু শিকিব আহে, মানে ত তন্ত্ৰ-মন্ত্ৰ শিকিব আহে। তাৰে ওচৰতে আছে আৰু আপোনাৰ- আপোনাৰ শ্মশান আছে। তাতে সকলোবোৰ অম্ববাচীত মানে, অ, মানে
তাতে আসন দিয়া হয় আৰু।
আসন দিয়া হয়, যাতে চিতা জ্বলি থাকে, চিতাৰ কাষৰ চিতাৰ ভস্ম দি মানে আহ, তন্ত্ৰ-মন্ত্ৰ কৰা হয়।
তন্ত্ৰ-মন্ত্ৰ কৰা হয়, হয়। আচ্ছা! কি আপুনি যিটো ক'লে কামাখ্যা মন্দিৰৰ কথাটো, সেইটো আমাৰ জুন মাহত হয়। আমাৰ জুন মাহত আমাৰ এইটো মানে পাঁচ দিন কামাখ্যা মন্দিৰৰ দুৱাৰটো বন্ধ হৈ থাকে। পাঁচ দিন মানে আমাৰ মাক, মাক চাবলৈ নিদিয়ে।
অ', মাক চাবলৈ নিদিয়ে কাৰণ মা মাৰ সেইদিনা আমাৰ যেনেকে উ, উম ছোৱালী বিলাকৰ ঋতু চক্ৰ আৰম্ভ হয় বুলি কয়, মানে পিৰিয়ড। পিৰিয়ড টাইম হয় ন', এই পিৰিয়ড টাইম অ', কামাখ্যা মাৰ হয় কাৰণে আহ, কামাখ্যা মা আপোনাৰ চ পাঁচ দিনলৈ মূল দুৱাৰ বন্ধ হৈ থাকে, ভক্তৰ মূল দুৱাৰ বন্ধ হৈ থাকে।
তাতে বহুত লোকৰ বহুত দূৰৰ দূৰৰ পৰা আহে, আফ্ৰিকাৰ পৰা আহে। আপোনাৰ অষ্ট্ৰেলিয়াৰ পৰা, সেইবিলাক বহুত দূৰৰ দূৰৰ পৰা মানুহবোৰ আহে।
মাৰ আলৌকিক শক্তি আছে এটা, মাৰ তাত যোনে মাৰ তাত যোনে যি কামনা বিচাৰি আহে, যি মনৰ ভাৱ লৈ আহে, সেইটো পূৰণ হ'বই আপোনাৰ।
সেইটো, পূৰণ হ'বই। সেইটো এনেকে এ, ইমান ভিৰ হৈছে মানে এইবাৰ। ছাব্বিছত মানে, বহুত ভীৰ হৈছে যাব নোৱাৰি।
উ, বহুত ভিৰ হয়, বহুত এতিয়া আপোনাৰ এইবাৰ হৈছে। এতিয়া আপোনাৰ দহ লাখ, বাৰ লাখ মানুহ হৈছে।
পানী, হয়।
হম। এইটো আমাৰ আমাৰ সাধাৰৰ মানুহ, অসমীয়া মানুহ বিলাকে আজিকালি এইটো আমোদ কি চোৱা বুলি মানি লয়।
অ', আমতি চোৱা বুলি মানি লয়।
এইটো আমাৰ, যিখন ঘৰত আহ, ঘ কাপোৰ, কানি, এইবোৰ চব বিলাক ধুই দিয়ে। তাৰ পিছতহে, আমি এইটো ফল-মূল খোৱা হয়।
অ', ফল-মূল খাই মানে পবিত্ৰ হয়। অপবিত্ৰ বুলি নহয়, পবিত্ৰ হয় অ', সকলো বস্তু। যেনেকে আমাৰ মহিলা বিলাকৰ ঋতুচক্ৰ হ'লে, তেনেকে তিনিদিন একো নালাৰে। নুচোৱে, তেনেকে আহ, কামাখ্যা মাৰো সেনেকুৱা হ'লে মানে আপোনাৰ একো ন মন্দিৰৰ বস্তু নালাৰে তাৰে ছয়, পাঁচদিন পিছত আপোনাৰ কাপোৰ কানি যিমান আছে যিমান যি বস্তু আছে চ'ব
অ', পৰিষ্কাৰ কৰি থোৱা হয়।
এনে আপুনি জানে নে, কামাখ্যা কামাখ্যাৰ অম্বুবাচী মেলা কি কাৰণে পতা হয়? তাৰ ইতিহাস আছে কিন্তু দেই। আপুনি জানিব বিচাৰে নেকি, কি ইতিহাস আছে?
কওকচোন কি আছিল? মই শুনি আছোঁ, অ', কৈ যাওক।
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি, অসমীয়া মানে অসমীয়া দেৱ কামাখ্যামাৰ এ'
দেৱ, দেৱতা
দেৱ দেৱতা আদিৰ মানে মই ইমান এটা ষ্টাডি কৰা নাই এইটোৰ ওপৰত। মূল কাহিনী ভাগ এনেই মই শুনিছিলো। মানে আঘোণ মাহত এই মানে আঘোণ মাহ হোৱাৰ লগে লগে এটা মানে ধৰতিৰ- ত ধৰতিৰ এটা মাতৃ ঋতু মত- স্ত্ৰী বা ৰজ্জা চোলা হয় বুলি আহ মানে জানা হয় আৰু।
হয় হয়, সেইটো সেইট-
মানে ঋতু চক্ৰ ঋতু চক্ৰ বুলি কয়। আমাৰ ইংলিছত আপোনাৰ- অ পিৰিয়েড পিৰিয়েড মানে টাইম পিৰিয়েড টাইম। পিৰিয়েদ টাইম বুলি কয় সেই টাইমত মানে এটা- অ' সাবিশ্যশীল আৰু কামাখ্যা মা- কামাখ্যা মাৰ আমাৰ গুৱাহাটীত যোনখন নীলাচল পাহাৰত আছে কামাখ্যা মা- কামাখ্যা মাৰ অ' সেইটো মন্দিৰ নহয়। তেওঁ আছিল পাৰ্বতীৰ আপোনাৰ আহ ইয়নি থাকা বুলি কয়।
হয় হয়।
সেইখনক পূজা কৰা হয়। আৰু- মানে যেতিয়া শিৱই আহ যেতিয়া শিৱই আপোনাৰ আহ পাৰ্বতীক-
বিগেচ এনুৱেল ফেষ্টে আমাৰ এইটো আমাৰ বিগেচ মানে চবতকৈ ডঙৰ ফেষ্টিভেল হয়।
ডাঙৰ ফেষ্টিভেল ডাঙৰ ফেষ্টিভেল কামাখ্যা মাজত বহুত ডাঙৰ ফেষ্টিভেল।
আহ ইয়াতে চেলিব্ৰেশচন মানে ইয়াতে মানে আমাৰ- আয় উদযাপন কৰা হয় ডাঙৰ কৰি। এইবাৰ হৈছে আমাৰ ছাব্বিশ জুন আছে ছাব্বিশ জুনৰ পৰা ষ্টাৰ্ট হৈছে।
ষ্টাৰ্ট হৈছে।
হয়।
ইয়াত বহুতো ভক্ত আহে দেশ বিদেশৰ যিমান ভক-
উম হয়।
অম কামাখ্যা মন- কামাখ্যা মন্দিৰটো আপোনাৰ ক'ত স্থাপিত হয়? নীলাচল পাহাৰত স্থাপিত হয়। হয়নে?
হয়।
হেল হেল্লৌ'।
হেল্লৌ'।
হেল্লৌ'।
অ' কামাখ্যা মন্দিৰটো কত স্থাপিত হয়? নীলাচল পাহাৰত।
নীলাচল পাহাৰৰ তে নৰ নাৰা নাৰায়ণে তেওঁৰ অ- তেওঁৰ কাৰণে মানে এখন তেওঁ মানে এটা চেলেঞ্জ দিছিল। কামাখ্যা মায় যে তেওঁ যদি কুকুৰা দাগ নিদিয়াৰ আগত-
অঁ' অওকে হ'ব বাৰু এতিয়া।